অ', কি কৰি আছা? মই ভাল, তোমাৰ কোৱা?
মোৰ ভালেই, ক'ৰবাত গৈ আছা নেকি?
অ', ক'তো যোৱা নাই ৰ'বা এনেই মানে ভাবি আছোঁ আৰু। তুমি যাম ক'ৰবা
ভ্ৰমণত যোৱা নাই?
এতিয়া যোৱা নাই কতো ফুৰিবলৈ।
জুলাই মাহত যাব পাৰা, ত ছামাৰ ভেকেশ্যন দিছে না।
অঁ তুমি ক'ত যাম বুলি ভাবিছা এইবাৰ?
মই জয়পুৰ যাম।
জয়পুৰ?
জয়পুৰ যাম কাজিৰঙা যাম।
অঁ
আৰু পবিতৰাতো ওচৰতে।
পবিতৰা ওচৰত আছে অ। ময়ো ময়ো যাম বুলি ভাবিছোঁ ৰবা পবিতৰাত এইবাৰ।
পবিতৰাত যাব পাৰি অ, পবিতৰা আজিকালি ধুনিয়া হৈ গৈছে।
অ বহুত ধুনীয়া কৰিছে চন্দটোনকৈ। আৰু এখন যে নতুনকৈ অভয়াৰণ্য খুলিছে অকল পখিলা থাকে যে তাত। গম পোৱানে তুমি সেইখন?
কোনখিনিৰ কথা কৈছা?
পখিলা পখিলা পোৱা যায় যে বেলেগ বেলেগ। প্ৰকাৰৰ বেলেগ বেলেগ পখিলাবোৰ যে।
সেইটোতো ইয়াতে আছে, তোমাৰ এই মানহ অভৰণ্যত আছে। আৰু শ্বিলংৰো কবা এটা আছে শ্বিলংৰ।
অঁ সেয়াই তাত যাম বুলি ভাবিছোঁ মানে চাবলে।
ভালেই ভালেই বাৰু।
অঁ তুমি এনেই কেতিয়ালৈ যাম বুলি ভাবিছা জয়পুৰ?
মই জুলাইৰ ছেকেণ্ড উইকত যাম।
অ। এনেই তুমি জয়পুৰৰ কথা কিবা জানানে মানে কেনেকুৱা তাত পৰিৱেশটো? বা অকণমান তেকুৱা মোৰো ভাল লাগিব শুনিবলৈ যে মই গৈ পোৱা নাই এতিয়ালৈ জয়পুৰ। অ গৈছোতো।
অ কাজিৰঙাত তুমি ক'লে কাজিৰঙা যদি তুমি দুই তিনদিনৰ কাৰণে যোৱা ভালকে কাজিৰঙাটো চাই আহিব পাৰিবা ইয়াত। আজিকালি বহুত ডাঙৰ এৰিয়াটো কাজিৰঙা।
অঁ অঁ বহুত ডাঙৰ এৰিয়া, মই কাজিৰঙা গৈছিলোঁ দেউতাৰ লগত। অ দেউতাই মানে কিবা কামৰ কাৰণে গৈছিল ত' তেনেকে ফুৰি আহিছো। ফুৰি আহিছো মানে বেছি ধৰি লওক বহুত দিনৰ কাৰণে তেনেকে নহয় এদিনত মানে অকণমান ঘুৰি ফুৰি আৰু তেনেকে আহিছো।
অ একদিনত মানে তুমি গলে ভিতৰত তুমি জীপ দি সোমাব লাগে ন।
অ।
তে সেই কিনে তুমি অলপ টাইমটো মেনেজ কৰোতে অলপ প্ৰব্লেম কম টাইম হৈ যায় আৰু। আৰু মানে অলপ টাইম লৈ গলে তুমি ওচৰৰ ফাৰ্ষ্টত কাজিৰঙাৰ ভিতৰখিনি চালা
চাব পাৰি উম।
তাৰপিছত তুমি ওচৰৰ খিনি চালা।
এনেও তুমি অ যিঠাইত ফুৰিব যোৱা তুমি অকণ সময় লৈ যাব লাগে বুলি মই ভাবোঁ।
অ মিনিমাম তিনি চাৰি দিন লৈতো যাবই লাগে তোমাৰ।
অ সেয়াই। ধৰি লোৱা আৰু কিছুমান যিবোৰ ধৰি লোৱা ডাঙৰ এ যিবোৰ ডাঙৰ ঠাই সেইবোৰত তুমি এতিয়া এসপ্তাহমান ৰখি দিলে আৰু বেছি ভাল নালাগে। জানিব পাৰা তাত কেনেকুৱা কি চলি আছে সেই অনুমানে আমি চাব যাব পাৰো আৰু।
সেইটো হয়, এক্সুয়েলী কি হয় অলপ টাইম লৈ গ'লে তোমাৰ ৰাস্তাত যদি কিবা পাৰ্ক পালা বা বেলেগ কিবা কিবি পালা। তেতিয়াহ'লে তুমি লাহে লাহে বস্তুবোৰ চাই গৈ থাকিলে মানে ভ্ৰমণটোৰ পুৰা মানে তোমাৰ কয় নহয় এ' যে এনি হাও পাৰ্চন আৰ আৰু ভ্ৰমণতে তুমি পুৰা মানে ইঞ্জয় মানে ফূৰ্তিতো কৰিলা আৰু।
অ' সেইটোৱে, তুমি কোৱাচোন ভ্ৰমণৰ গুৰুত্ব কি বুলি ভাবা আমাৰ জীৱনত মানে আৰু? আমাৰতো গৃহস্থ জীৱন ন, এতিয়াতো মনৰ গুৰুত্বটো আমি তুমি কি বুলি ভাবা?
ভ্ৰমণটো আটাইতকৈ বেছি মানে প্ৰয়োজন বুলি ভাবো, তুমি যিটো বস্তু কিতাপত পঢ়ি নাপাবা তুমি, ভ্ৰমণ কৰিলে এনেই নলেজ এ' এনেই তাৰ তাৰ প্ৰতি তুমি মানে নলেজ মানে ত' জ্ঞান আহি যাব আৰু তোমাৰ। এতিয়া তুমি কাজিৰঙাত আমি যেনেকে সৰু থাকোতে কিতাপত পাইছিলো কাজিৰঙা ইমান ডাঙৰ এৰিয়া। তাত এনেকুৱা জীৱ-জন্তু পোৱা যায়। তাত মানুহবোৰ এইটো এনেকুৱা, তাত কিবা পাৰ্ক আছে, যেতিয়া তুমি গৈছা নহয় তুমি নিজে চকু দি প্ৰেক্টিকেল চাইছা, তাত হাতী কেনেকুৱা হাতীৰ চাফাৰী কেনেকুৱা কৰি ৰিব লাগে, তাত ৰাইনো কেনেকুৱা, তাৰপিছত কেনেকে ডিষ্টেঞ্চ কেনে কিমানখিনি দূৰ মেইনটেইন কৰিব লাগে।
অ' সেইটয়ে, তুমি নিজ চকুৰে চোৱা আৰু অ' বেলেগৰ কথা শুনি কেনে মানে মনত বা সেইটো এটা বেলেগ বেলেগ আৰু বহুত বেলেগ তোমাৰ এ তুমি তুমি যেনেকে ক'লা যে ভ্ৰমণ কৰিব লাগে, এতিয়া মই ভাবোঁ ভ্ৰমণ কিয় কৰিব লাগে। কাৰণ ভ্ৰমণ কৰিলে মানুহৰ মন ভাল থাকে মই ভাবোঁ।
মন ভাল থাকে, তাৰপিছত তোমাৰ বহুত কথা জানিব পৰা যায়, বহুত নতুন নতুন মানুহ তুমি লগ পোৱা।
সেইটো হয়, হয়, বেলেগ এখন ঠাইৰ সংস্কৃতিটো কেনেকুৱা বেলেগ এখন ঠাইৰ পৰিৱেশ কেনেকুৱা, সেইটো আমি দেখি পাওঁ পাওঁ মানে। বা আমি নিজেওঁ চাব পাৰো আৰু, এতিয়া মই অ', সেইবাৰ যেনেকে, যোৱা যোৱাবাৰ- যোৱাবাৰ মই গৈছিলোঁ হা' যোৱাৰ গৰম বন্ধত শ্বিলং গৈছিলোঁ। তেতিয়া মই তাৰ পৰিৱেশটোৰ ওপৰত মানে অকণাক অনুভৱ কৰিব পাৰিছোঁ, তাত যেনেকৈ ত' ধূনিলা আৰু নিজৰাবোৰ দেখা যায়। বা ধুনীয়া ধুনীয়া ঠাই আৰু বহুত ধুনীয়া ঠাই শ্বিলংখন, নিজেও গ'ম পোৱা আৰু। বা নদীবোৰ চালেও বহুত ধুনীয়া লাগে। ঠাই সমূহ বহুত চাফা। তাৰ লোকসকল কেনেকুৱা, তাৰ সংস্কৃতিবোৰ যিহেতু আমাৰ আমাৰ সংস্কৃতি তিৰ লগত বেলেগ, সেইটো আমি পুজিব পাৰোঁ। তেনেকে
অ', মই এই কেইদিনমান আগতে গেংটকত গৈছিলো যে
উম গেংটক।
গেমটো এম জি মাৰ্টো, অ' ইমান ধুনীয়া লাগে তোমাৰ গেংটৰ এইখিনি।
ভৱিষ্যতে ময়ো যাবলে ট্ৰাই কৰিম আৰু চেষ্টা কৰিম গেংটকত যাবলৈ, মোৰ মন আছে এনে যাবলৈ। আৰু এনেও চাব গ'লে অ ছিকিমট ধুনীয়া আছে দেই।
অ ছিকিম বহুত ধুনীয়া
দেউতাই গৈছিলে ফুৰিব তেতিয়া, মানে ফ ফটো দেখি পাইছিলোঁ আৰু যিহেতু আজিকালি ফটো তুলি লৈ আহিব পাৰি তেনেকৈ দেখিছিলোঁ। বহুত ধুনীয়া ধুনীয়া ঠাই অ ফুলৰ বাগানসমূহ বহুত ধুনীয়া থাকে। তেনেকে।
জাগাবোৰ বহুত পৰিস্কাৰ আৰু মানুহবোৰ মানে বহুত সি এ শিক্ষিত মানুহ ন আৰু
তোমাৰ ভ্ৰমণ কৰা মানুহ বহুত থাকে সেই সেইকাৰণে মানে জাগাটো বহুত ডেভলপ হৈ আছে।
অ আৰু ক'ব গ'লে অ তেনেকুৱা ঠাইসমূহ যেতিয়া তুমি ধৰি লোৱা ভূটান হওক মেঘালয় হওক এনেকুৱা ঠাইসমূহ হ'ল আহ ভ্ৰমণ কৰা মানুহসকলৰ ওপৰতে মানে তোমাৰ ধুতি কৰি কিনে চলি যায়। এতিয়া যদি ভাল নাৰাখে সেই ঠাইসমূহ সংৰক্ষন কৰি নাৰাখে বা চাফ চিকুণ কৰি নাৰাখে তেন্তে অ আহা কমি যাব ন পৰিভ্ৰমণ কৰি কেতিয়াবা পৰ্যটকসমূহ কমি যাব। কমি গ'লে সেইটো সেইটো অঁ সেইটো সমস্যাত
থাকিলে বেলেগ মানুহবোৰো নাহিব তোমাৰ বেলেগ বেলেগ কানট্ৰিৰ মানুহবোৰ নাহিব। বেলেগ দেশৰ মানুহবোৰ নাহিব বা বেলেগ ৰাজ্য পিছৰ মানুহবোৰ নাহিব।
মানুহবোৰ নাহিব অ যে ইমান লেতেৰা ঠাই বা পৰিষ্কাৰ নহয়তো তেতিকে মানুহবোৰ আহিব বেয়া পায়। যিহেতু আমি সকলোবোৰ আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বহুত মানে ভিত্তি কৰি কিনে চলিছো আমি নিজেও অ যদি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে তাচত আমাৰ নিজৰে বেমাৰ বা নিজৰে বেয়া হ'ব। আৰু সেনেকুৱা এটা পৰিৱেশত বও ধৰে সেইবাবে ক'ত পৰিষ্কাৰ পৰিচ্ছন্ন হয় চলে সেই সমূহ ঠাই। সেইটো বহুত ভাল লাগে আৰু ক'ব গ'লে আমি যিহেতু আমিতো অসমখন চাব গ'লে বহুত গৰম হৈ গৈছে দিনক দিনে, গছ গছনিবোৰ যিহেতু কমি গৈছে। সেই দিশত চাব গলে এতিয়া আমাৰ বাবে মেঘালয়খন বা আমি যেনেকৈ ক'লে ছিকিমখন বহুত ধুনীয়া। সেইসমূহ ঠাণ্ডা ঠাই, সেইসমূহত গৈ কিনে সেইবাবে ভাল লাগে। ঠাণ্ডা পৰিৱেশ এটাত থাকি এইবোৰ ধুনীয়া পৰিৱেশ আৰু আমাৰ বাবে।
তাৰ বতাহ সতেজ, অ ধৰি লোৱা বা কি কঅ আমি যেনেকে কওঁ আৰু সতেজ বতাহ। তই উশাহ ল'লে এটা ধুনীয়া মানে আহি যায় আৰু মনত বহুত মনটো বহুত ভাল লাগি যায় আৰু সেনেকুৱা পৰিৱেশসমূহ
তোমাৰ কা এতিয়া স্কুলবোৰত যেন আমাৰ ইয়াৰ স্কুল বোৰতো মেক্সিমাম তোমাৰ
কাজিৰঙা, পবিতৰা, মানৱ অভৰণ্য এইবিলাকেতো লৈ যায় ন।
অ, মানস লৈ যায় সবোৰ লৈ যায় যিহেতু সেই সমূহ ঠাই আমাৰ অসমতে আছে অসমৰ ভিতৰতে পৰে। এতিয়া চাব গ'লে ছাত্ৰ ছাত্ৰীসমূহ বেছি দূৰত লৈ যোৱাটো সাৱধানতাসমূহ ৰাখিব লাগে তাৰ তুলনাত এতিয়া ক'ব গ'লে অ, আমাৰ অসমখনৰ ভিতৰতে যেতিয়া ফুৰাই আৰু চাবলগীয়া বহুত ঠাই আছে আমাৰ অসমখনতে এতিয়া। তুমি যেনেকে ক'লা ইমান কেইখন অভয়াৰণ্য আছে, তাৰপিছত অৰণ্য আছে বহুত বহুত আছে নহয় এনেকে আমাৰ এতিয়া অ যিবোৰ হেৰি আৰু তোমাৰ এতিয়া কাজিৰঙাখন যেনেকে এখন ডাঙৰ অভয়াৰণ্য বুলি ক'ব লাগিব ৰাষ্ট্ৰীয় উদ্যানসমূহ বহুত আছে। এনেকে আৰু।
কাজিৰঙা তুমি গোটেইখিনি যদি চোৱা তাৰ ওচৰৰ যিখিনি আছে বা কাজিৰঙাৰ বি ৰত বা গোটেইখিনি কম চে কম তোমাৰ তিনি চাৰি দিনটো লাগিব যদি ভালকে এ তুমি চাব যোৱা লাহে ধীৰে বস্তুবোৰ যদি তুমি চাব বিচাৰা।
খাব যাওঁ যিহেতু অ, আৰু এনেও ভ্ৰমণ কৰিলে অকণ সময় দি কেনে ভ্ৰমণ কৰিব লাগে। এনেকে ব্যস্ত জীৱনৰ মাজত যেতিয়া তুমি ধৰি লোৱা এদিনৰ কাৰণে গৈছো তেনেকে নিজৰ মনটোও ভাল নালাগে কি আমি ভালকৈ দেখিব নোৱাৰিলো। নিজৰ মনৰ কাৰণে যাওঁ ন' নিজৰ মনৰ ফূৰ্তি। লগৰ সমনীয়াৰ লগত ভ্ৰমণ কৰিবলৈ গ'লে আৰু এতিয়া সেনেকে বেলেগ এখন ঠাইত তেতিয়া তুমি হেৰিও পোৱা অ, খাদ্য সমূহহো বেলেগ বেলেগ ন। তো সেইসমূহৰো আনন্দ ল'বলৈ অলপতো নিজক সময় দিব লাগে ন তেনেকৈ অকল সময় দি আহিলে বেছি ভাল আৰু।
হেইটো হয় বাৰু, এদিন ওলাই দিবা ফেমিলি ৰ লগত লগত তুমি আপাৰ আসামৰ পিনে যাবা চাবা কাজিৰঙা লগ ক'বা শিৱদৌল, জয়দৌল।
জয়দৌল শিৱদৌল সেইসমূহতো আমাৰ সম্পদ। ন' এতিয়া শিৱসাগৰখনেই ক'ব গ'লে আমাৰ চাবলগীয়া ঠাই অ, শিৱসাগৰখনে আমাৰ চাবলগীয়া ঠাই। গৌৰৱ অ, গৌৰৱ আৰু শিৱসাগৰ বুলি কলেই ৰজা মহাৰজাৰ পুৰণা দিনসমূহ আহোমক গলৰ কথা মানে মনত আহি যায়। ত', সেইসমূহ ঠাইতো আমি চাব লাগে মই ভাবো। অ, মই এতিয়ালে গৈ পোৱা নাই বাৰু ৰংঘৰ কাৰেং ঘৰ কিন্তু মই ভাবি আছো আৰু যাম লাহে কৈ যাম বুলি ভাবিছো আৰু সময় মিলাই।
ফেমিলি ফেমিলি লগত পৰিয়ালৰ লগত যাবা বন্ধু বান্ধৱীকো ক, বা, গৈ চাবা কিমান ভাল লাগে।
বহুত ভাল লাগে সেইটোৱে, তুমিও ফুৰিবা। যিহেতু এতিয়া বন্ধ পালা, এতিয়া অলপ নিজক টাইম দিয়া বা এনেকে ফুৰা চকা কৰিব লাগে, যিহেতু আমাৰ মনটো ভালে থাকে। ভ্ৰমণ কৰি থাকিব থাকিব লাগে আমি, বছৰত এবাৰ হ'লেওতো নিজক সময় দি অলপ দূৰলৈ যাব লাগে বা ভ্ৰমণ কৰিব লাগে অলপ।
মইয়ো যাম বাৰু, তুমিও যাবা।
ঠিক আছে দিয়া তে, আজিলৈ ৰাখিছোঁ, তুমিও ফুৰা। জীৱনটো অকণমান উপভোগ কৰা, ব্যস্ত জীৱনৰ পৰা অলপ বাহিৰত আহা।
হয় বাৰু, ঠিক আছে দিয়া, ধন্যবাদ।